হেল্ল', কি কৰিছে?
মই আপোনাৰ এই এনেই মানে, বস্তু এটা চাই আছিলো। এই মানে কি হয়, এই ঘৰতে মানে আইতাই মানে এই গামোচা এখন বৈ আছে মানে।
তাকে বোলো কেনেকে বৈ আছে বোলো তাত শাল খনতে চাই আছিলো মানে।
আচ্ছা, বব মই এনেই আছিলো। হেৰি এইটো কি বুলি কয় আপুনি গামোছা। গামোছা বব মানে শিকি আছে নেকি ভালকে?
শিকা নাই শিকা নাই মই মানে চাইছোৱে মানে কেনেকে ভাল লাগে মানে এই ফুল চুলবোৰ গুঠে যে ধুনীয়াকে।
মানে সেইটোকে বোলো চাই আছিলো, উম
মই আকৌ হেৰি কৰ বব জানো মোক আগতে মায়ে শিকাইছিলে।
হয় নেকি অ' ভাল কথা দেই এইটো ভাল কলা এটা শিকি থৈছে।
তাকে মানে হেৰি ইমান ভালকে নহয় আৰু অলপ অলপ ফুল কৰুটো মাৰিব পাৰো আৰু মাকো মাৰিব পাৰো আৰু তাৰ পৰা তেৰিতটো লগাব পাৰো।
অ' ভাল ভাল কথা দেই।
পুলিবিলাক লগাব পাৰো আৰু
অ' মানে সূতা- চূতাবোৰ মানে এইটো বৰ বিনত লগাব পাৰে আৰু উম হয়
বাকী এনে এনেকে অকল গামোচাই বইনে নে বেলেগে আৰু
অহ বেলেগ মানে বেছিকে সঁচাকে কব গলে মানে তাঁতখাল খন মানে মতা মানুহক মানে আমাৰ ঘৰত কথা কৈছো মানে ইমান মতা মানুহৰ কাপোৰ কাৰণে মানে, যেনেকে এইবিলাক অ', কুৰ্তা চুৰ্তা বা এনেকাে চুৰিয়া সেইবিলাকৰ কাৰণে ইমান, অ' বোৱা নাযায়, কিন্তু মাইকী মানুহৰ যদি সাজপাৰত যদি কয় চাদৰ হৈ গ'ল বা কেতিয়াবা মেখেলাৰ কাৰণে, মানে সেনেকুৱা কাৰণেহে বেছিকে মানে তাঁতশালখনত বেছি আইতাহঁতে বা মাহঁতে মানে বনায়। নৰ্মেলি, হয় হয় আপোনালোকক
হেৰি বনাইছে, হেৰি বনাই চাগে আমাৰ। আমাৰো কৰে অ' চেলেং কাপোৰ ও বয়, চেলেং কাপোৰ।
অ' সেইবিলাক, সেনেকুৱাবোৰ কৰে হয়। নৰ্মেল কাপোৰবোৰ, মানে যিবিলাক মানে অলপ প্লেইন টাইপৰ কাপোৰ আৰু। উম্, হয় হয়।
এইটো মানে হেৰি আৰু, কি বুলি কয় অসমীয়া মানে সমাজৰ আৰু তাত বয়, মাইকী অসমীয়া মাইকী মানুহৰ ঘৰত মানে অসমীয়া মানুহে, য'ত মাইকী মানুহ থাকিব আৰু তাত মানে তাঁতশালখন থাকিবই আৰু।
হয় প্ৰেচেনত থাকিবই, উম্, অসমৰ গৌৰৱ হয়, উম্ উম্। হয় হয় হয়।
আৰু যে হেৰি, এইটো কি বুলি কয় এইবিলাক অসমীয়া ধুনীয়া ধুনীয়া সাজ-পোচাক বিলাক অসমৰ। এতিয়া অকল অসমীয়া মানুহ বুলিয়েই নহয়, অসমৰে যিমান মানুহ আছে বেছিভাগ মানুহৰ ঘৰতে তাঁতশাল দেখা যায় ন'।
উম্, সেইটো হয় দেই, সেইটো ঠিকেই কৈছে।
লগতে অসমীয়া ত' সিহঁতৰ চবৰে নিজা নিজা সাজ-পোছাক আছে, ত' সিহঁতি বেছি যিবিলাক যোনবিলাক সাজ-পোছাকৰ নিজৰ নিজৰ সাজ-পোছাক থাকে, সেইবিলা সিহঁতে নিজে বোৱায় ন'। ধৰি লওঁক, অ', এতিয়া অসমীয়া সাজ-পোছাকৰ কথাকেই কম, মইতো বেছিকে বেলেগৰ কথা নাজানোঁ। কিছুমান ধৰণৰ কথা জানোঁ আৰু কিন্তু অসমীয়া হিচাপে মই বেছিভাগ, অসমীয়াটোও জানোঁ আৰু। অসমীয়া মানুহ বিলাকে কি কি পিন্ধে? হয় হয়, যেনেকে ধৰণৰ আপোনাৰ হেৰি অ' অ', মানে মেখেলা কাপোৰতো বয় আৰু অসমীয়া নাৰী সকলে ঘৰতে এ এ যেনেকে হেৰি কৰি গ'লে। আৰু চাদৰখন বয়। তাৰপিছত টো গামোচাখন ত' বহুত বেছি ইম্পৰ্টেন্ট, এতিয়া হওঁক বিহুৱে সংক্ৰান্তিয়ে হওঁক বা বা কিবা নামঘৰ, সেইটোৱে সেইটোৱে, সেইটোৱে সেইটোৱে। অসমৰ মানে এটা চিন আৰু, এইটো অসমীয়া হিচাপে চিন এ। এতিয়া ধৰিলোৱা, এখন নামঘৰে চামঘৰে সকাম চকামতে- সকাম নিকামতে, ক'ৰবাত মানে ক'ৰবাত গৈ হ'লেও, সেই যোনখন মানে হাতেৰে বোৱা গামোচাখনৰ যোনটো মানে, ভেলু মানে। সেইটো নাপায় ক'তো মানে। আজিকালিতো কিমান, কিমান ধৰণৰ গামোচা ওলাই গৈছে ন'।
এই মাৰ্কেটতটো আজিকালি বজাৰতো ঢেৰ ওলাই। উম্ উম্।
বহুত কাম আছে, কিন্তু এক যোনটো ভেলু, সেইটো আপোনাৰ সেই হাতে বোৱা হেৰি সকলে মানে, হাতে বোৱা গামোচা বিলাকেহে দিব পাৰিব মানে।
উম্, সেইটো হয় দেই। মানে এটা চাব দেই, গামোচাবোৰ কথা কৈছোঁ। মানে, বজাৰৰ পৰা যদি আপুনি কিনি আনে ন' গামোচা খন সেইখন আপুনি এ- কাপ মানে যোনটো সূতা বা যোনটো কোৱালিটি চাবচোন, একদম মানে চিপ কোৱালিটি। মানে এনকা লাগিব যেন এ এব ভাল নহয় মানে, কিন্তু ঘৰত বোৱা যি খন তাক গধুৰ হয় মানে। চাবাচোন গধুৰ হয় ওৱেইটো থাকে আৰু মানে এনেক কোৱা লাগে যেন ল'লেও ভাল লাগে আৰু মানে কাৰোবাক সম্মান দিলও মানে সেইখন শুৱাব মানে।
হয় হয়।
হয় হয়, আপুনি কি কৈ আছিলে? হয় কওকচোন উম' হয়।
এ হেৰি মানে আমাৰ অ' যোন বিলাক এ এনেকে গামোচা বয় লগতে গামোচা- ছা খনে মানে আমাৰ সেইবোৰ আমাৰ যোনটো নিজৰ পৰিচয় সেইটোক মানে এ হেৰি কৰি থ'লে সুকীয়াকে বেলেগৰ আগত স্থাপন উপস্থাপন কৰিব পাৰে। মানে এটা নিজৰ চিহ্ন হিচাপে আমি মানে বেলেগক দেখুৱা পাৰোঁ। অ' গামোচা আনিছে ই অসমীয়া মানে তেনেকেটো দেখুৱাব পাৰে আকৌ আ উম' এতিয়া মানে বুলি ক'ম আৰু এ অন্য ধৰণৰ সা পোচাক বোৰৰ যোৰেও তেনেকেই মানুহে অসমীয়া মানুহে মানে সেইটো বনাই লয় আৰু ধৰি লওক অসমৰ মানুহ খিনিয়ে এ নিজৰ সাজ পোচাকবোৰ তেনেকে বনাই লয়। যাতে এ ইয়াক এ হা মানে হাতেৰে ফুলোৱা হাতেৰে উঠোৱা ফুল থাকে। গামোচা খনতেই হওক বা চাদৰ খনতে হওক সেইটো দেখিলে মানে গ'ম পাব যে এখন মানে এই কিবা এটা মানে ইয়াত কষ্ট কৰা আছে মানে, কষ্ট কৰি পেলাই বনোৱা হৈছে। হয় নে নহয়?
সেইটোৱে শিপিনী সকলৰ কষ্ট আৰু
উম' শিপিনি সকলৰ কষ্ট হয়, কিবা এটা দেখুৱাব পাৰে চীন এটা আছোগৈ আৰু এই যে হাতেৰে বোৱা, বেলেগতকে বেলেগ হয় আৰু সেইটো কব বিচাৰিছোঁ। তেনেকে মানে মই কি কৈ আছিলোঁ। মই কৈছিলোঁ আপোনাৰ এই অ'- অকল অসমীয়া বুলিয়ে নহয় এতিয়া অ' বেলেগ বেলেগ জনগোষ্ঠীৰ যোনবিলাক মানুহ আছে ধৰি লওক এহ চাহ জনগোষ্ঠীৰ মানুহ বিলাক যেনে সিহঁতি তোৰ সিহঁতি তোৰ নিজৰ নিজৰ ঘৰত সে তাত আছে। তাততো বয় হেঁতে তাতত এ নিজৰ কাপোৰ বিলাক নিজে প্ৰস্তুত কৰে। যেনেকুৱা ধৰণৰ কাপোৰে পিন্ধক বা কথাটো কৈছো আৰু।
ঠিক কৈছা ঠিক কৈছা।
কাৰ্বি সকল বোলে। কাৰ্বি বিলাকেওতো পিন্ধে, এৰ আকৌ এইবিলাক মি মিচিং মানুহ, মিচিং মানুহ বিলাকেও টো নিজৰ নিজৰ এনেকে যে মাৰি লয়, মে কি বুলি কয় এইটো সেই বিলাকতো ব্যৱহাৰ কৰে যেনেকে এ প্ৰতিটো প্ৰতিটো মানে হেৰি বুলি কয় আকৌ বড়ো মানুহ, বড়ো মানুহৰ নামটো ত' বাৰু জানো বাও, মই দেখিছো এনেকে মেথনে মাৰিলে জ এই খন দ দখনা দখনানে কি বুলি কয়, দখনা দখনা বুলি কয়। উম, ত' সেইবিলাকে এনেকে সেই ব্যৱহাৰ কৰে সেইবিলাক চাগে ঘৰতে ঘৰতে বনাই লয় ন নিজে সেঁতি কাপোৰ হেৰি কৰি পেলাই, আৰু সেই সে‌ সেই বিলাক শা পোচাক যোনবিলাক বনাই তাৰ আকৌ ইহঁতে এ দুটা দুটা ধৰণে এম এ এন দুটা দুটা ধৰণে মানে কোৱালিটি ৰখাই গ এটা কোৱালিটি অকণমান বেয়া কোৱালিটি এটা কোৱালিটি অকণমান ভাল। বেছি মিহি মানে সেইটো জানে নাই আপুনি?
সেইটো বাৰু ভালকে ইমান নাজানো বাৰু।
অ এইটো হেৰি বুলি কয় সূতা, সূতাকেইটাৰ নাম আছে মানে। এটা আপোনাৰ পুৰা মানে কটনৰ নিচিনা এইটো চল্লি অ পকোৱা সূতা বুলি কয় এইটো।
অ অ অ মানে এ কেতিয়াবা দেই এই টো এইটো কওঁতে হয় নহয় কথাটো ক'ব দেই মানে কি হয় কেতিয়াবা মানে মানে তাঁত হাল বওঁতে মানে মই এটা লক্ষ্য কৰোঁ। মানে কি কয় কি কিছুমান সূতা মানে বইল কৰে আৰু কিছুমান নৰ্মেলি ইউজ কৰি দিয়ে। এই সেইটোৱে কৈছে নেকি মানে সেনেকুৱাই নেকি বস্তুটো মানে মই ইমান নেজানো কি হয়। কিন্তু মানে দেখা মতে আৰু কিছুমান মানে বইল কৰি পেলানি সূতাটো ইউজ কৰে। আৰু কিছুমান উইডাউট বইল কৰি কৰে।
মানে সেইটো হুম বইল যোনটো কৰে।
হয়।
হে মেটো কি বুলি কয় আ বইল যেন নকৰে ন সেই বস্তুটো আপ মানে সেইটো কাৰণে নকৰে। আপুনি যোনটো কাৰণে কৈছে এইটো একচুৱেলি আপোনাৰ বইল কৰিলে মানে তাত যোনটো মাৰ থাকে সূতাতে কাৰণে হেৰি কৰা হয়।
অঁ।
সুতাটো মাৰ দিব কাৰণে এপ্লাই কৰা হয়, ত' যেতিয়া মানে এহে এম সূতাবিলাকৰ, এ আম আপুনি যোনটো ক মই যোনটো কৈ আছিলোঁ। অ সেইটো সূতা হৈছে চল্লিশৰ সূতা বা পকোৱা সূতা, এহে সেই পকোৱা সূত ত এইটো মানে অকমান মিহি হয় মানে অ কটন টাইপৰ হয়। আৰু যোনটো চল্লিশৰ সূতা আছে সেইটো আপোনাৰ ডাঠ হয় মানে অকমান কাপোৰখন যেতিয়া বব ন। কাপোৰখন পুৰা ডাঠ হ'ব এতিয়া ধৰি লওক আপুনি এ খহটা টাইপৰ হ'ব আৰু। মুখখন যদি মানে ওজত মছে দুখ পাব কিন্তু পকোৱাখনে যদি মছে দুখ নাপায় মানে।
অ অ তাৰপৰা এ এ এটা সূতা কিন্তু মোৰ বহুত ভাল লাগে দেই। এইটো হৈ গ'ল পাট আৰু মুগা সূতাৰ। যোনটো মানে নেচাৰেল যোনটো সূতা ন। সু তাতো কিন্তু আপোনাৰ বহুত কিন্তু মানিবলগীয়া দেই। অসমৰ লাগিব আকৌ মুগা সূতা আৰু এৰী সূ
হয় হয়, এইটো সেইটো হয় এইটোয়ে। এতিয়া বিহু, উম উম বিহু হয় হয় এতিয়া বিহু। সাজ পোছাক যোৰে যদি চাও আমি আমাৰ ধুনীয়াকে সেই মু মুখ বা সেইখন নিচিনা টো হ'লে ভাল লাগিব ন ধুনীয়া লাগিব।
সেইটো হয় সেইটো হয় মানে ডাইৰেক সোণালী বুলি ক'ব লাগিব সোণালী সূতাৰ।
সোণালী কালাৰৰ, মুগা কালাৰো আৰু সেইটো কৈছো সোণালী কালাৰৰো ভাল লাগিব। ছোৱালীবোৰে ব্যৱহাৰ কৰেতো বিহু ছোৱালীবোৰেতো বহুত ব্যৱহাৰ কৰে ন', এহেতি হাতত
হয়।
গামখাৰু লগাই ল'ব আৰু এইফালে উম হেৰি চাদৰ মেখেলা পিন্ধি ল'ব।
হয় ৰিহা, ৰিহা মানে।
ৰি, উম ৰিহা এখন পিন্ধি ল'ব, তেনেকে ধুনীয়া লাগে সিহঁতক।
ভাল লাগে মানে দে কিবা এটা মানে এটা যেন অ' কিবা বাপুতি পোনাকণ বুলি যে শব্দ এটা আছে যে মানে সেই বস্তুটো মানে উফৰি আহে মানে। হয় নাই? অ' মানে
এ ধৰি লওঁক এ যে এ ছোৱালীবোৰে তেনেকে পিন্ধিলে কিবা এটা ভাল লাগে মানে আবোল লাগে।
সেইটোৱেই, হানড্ৰেড মানে আৰু ল'ৰাবিলাককো চাবচোন, তেনেকে চু চুৰিয়া পিন্ধিলে, ধুতি পিন্ধিলে আৰু গামোচাখন ল'লে চাবচোন কিমান এটা মানে, আঁ এটা, সংস্কৃতি পূৰা আর্ৱিভাব কোৱা পেলাই নহয় জানো? সেই বস্তুটো মই বৰ ভালপাওঁ মানে। মানে, অসমীয়া সাজ-পাৰত যদি ক'ব যায় ন'! বহুত ধুনীয়া-ধুনীয়া কিন্তু, আমাৰ সেৰি আছে দেই! হয় নাই বাৰু মানে এতিয়া যদি ক'বলে গ'লে মানে বহুত ওলাই যায়। অসমীয়া সাজপাৰৰ হেৰিয়ত। আৰু এই বুলিয়েই নহয় অকল অসমত যে এটাই জাতি, কিমান জাতি আছে আৰু কিমান জনজাতি আছে।
সেইটোৱেতো কৈ আছিলো মই বিভিন্ন ধৰণৰ জনজাতি বিভিন্ন ধৰণৰ জা যেতিয়া মানে বিপ বিভিন্ন ধৰণৰ সাজ, পোছাৰক লৈ পেলাই, অসমক চহক চহকী কৰিছে মানে।
উম, ঠিকে কৈছে, ঠিকে কৈছে, উম আঁহ তাক তাকে মই হেৰি কৰোঁ, আ অকণমান মানে চাওঁ হা মানে কেনেকৈ কৈছে মোৰ মানে এতিয়া এই আপুনি কথাবোৰ কোৱাৰ পিছত মানে মোৰ আৰু অলপ বেছিকে চাবলৈ মন গৈছে মানে।
হয়, অ' ৰ'ব হা, ৰ'ব মই আপোনাক আকৌ কল কৰি আছো, মোৰ মানে ইমাৰ্জেঞ্চি কল এটা আহিছে।
হয় নেকি ঠিক আছে হ'ব দিয়ক, হ'ব দিয়ক নিশ্চয়, নিশ্চয়। ঠিক আছে। হ'ব, হ'ব।
উম উম